হেল্লো'
অ'
কি কৰি আছা?
এ, মই এনে অকণমান বহি আছিলোঁ, মিঠা খাব মন গ'ল। মিঠা অকণমান খাই আছোঁ, বৰফি, কাজু বৰফি।
অ', ভাল লাগে কাজু বৰফিটো খাই।
উম, ভাল লাগে তাকে অকমান খাইছোঁ।
অ', মোৰ বহুত দিন হ'ল খোৱাই নাই। মই বিচনাতে। আলহী আহিছিলে। আলহী গ'ল, তাৰপিছতে বিছনাতে মোবাইলটো লৈ পেলাই অলপ মোবাইলকে চাই আছিলোঁ।
উম, আমাৰ বা হত আছিলে গ'লগৈ আজি। ভাগিনটো গ'লগৈ যে, এতিয়া সৰু পোৱালি থাকিলে ভাল লাগি থাকে। জোকাই মেলি থাকোঁ, অ', এতিয়া বেয়া লাগি থাকিব। তাক জোকাই-মেলি থাকোঁ ন।
অ'
সিহঁতি আহিলে মানে, মই প্ৰথম কেইদিন ভালকে কথা নাপাতো, সিহঁতক নামাতো। তাৰপিছত, তাৰপিছত যোৱা দিনাখনহে, মানে, অ' যোৱা যোৱা দিনাখন, মানে, বেয়া লাগে, আৰু যিমানেই যিহওক, মানে, কথা নাপাতো যদিও, মোৰ মনে বেয়া লাগি থাকে আৰু।
অ, ঘৰৰ মানুহবোৰ ঘৰ মানে এতিয়া বিয়া হৈ গ'ল ন, চব ছোৱালী। তোমালোকৰ দিন দুদিনহে লগ পোৱা হয় আৰু।
সেইটোৱে, এতিয়া ল'ৰাটো স্কুলতো দিলে যে।
উম, দিগদাৰ সময় মিলাব নোৱাৰে।
উম, মই মানে এনেই আহিলে, প্ৰথমে মই বেয়া পাওঁ। মই মানে অকলে থাকি থাকি ডিষ্টাৰ্ব হৈ যাওঁ ন। অ', থাকি থাকি পেলা গুচি গ'লগে, আকৌ মন বেয়া লাগে।
অ', বেয়া লাগে, এনে কোনোবা ঘৰত সৰু ল'ৰা-ছোৱালী থাকিলে মানে সময়তো পাৰ হৈ যায়, তাহতৰ লগত খেলা-মেলা কৰোঁতে, কথা-বতৰা পাতোঁতে, জোকাই-মেলি থাকোঁ যে।
মই বহুত জোকাও। মোক আকৌ ভাগিনতোয়ে আহাৰ দিনাখনৰ পৰা মোক নামাতে দেই। একদম সি ভয় খাই-খাই নামাতে মোক দেখিলে এনেকুৱা দৌৰে। তাৰপিছত থাকি-থাকি একে যোৱাৰ দিনা খন মানে এঘন্টা মানৰ আগৰ পৰা সি মানে মোৰ লগত ফ্ৰী হয় আও এতিয়া মোক পুৰা ভাল পোৱা হৈ যায় একদম যোৱাৰ টাইমত অ' মামু, মাহী, মই যাওঁগৈ দে। একে চুমা তোমা খাই নেকি
উম, এই আকৌ পোৱালিবোৰ বেয়াও লাগে।
অ', মোৰো কেতিয়াবা খং উঠে। মুদৰ লগত ক কেতিয়াবা মন চন ভাল নালাগে, তেতিয়া উৎপাত কৰি থাকিলে ভাল নালাগে।
উম, খং উঠে উম মানে, এনেও ভাগিনটোতো এতিয়া নিজৰ বাচ্ছা নিচিনায়ে দিয়াচোন মানে উম। ত জন্মৰ পাই পাইছোৱে তাক কিন্তু পিটো মই বহুত পিটো। সি এবাৰ কি কৰিছে জানানে হাৰামি একে মোৰ এইটো যে নিভিয়া বডী স্প্ৰে যে, মই কিনি আনি থৈছোঁ হে, গোটেইটো মানে, এবাৰতে সি ইমান মাৰিলে, দুই মিনিটমান মাৰিয়েই থাকিলে। টিপি পেলাই গোটেইটো শেষ, তাৰপিছত তো মই গাত মাৰিব ধৰিছোঁ ৰাতিপুৱা টাইমত, তাৰপিছতেতো নাই। বোলো, বডি স্প্ৰেটো নাই, এইটোতো অসম্ভৱ কথা এইটো চাগে বোলো- উম, চেঞ্জ হ'বলা কিবা এটা বোলো, পুৰণাটোৰ লগত চেঞ্জ হৈ নেকি? নহয়তো এইটো নতুনটো তাৰ পিছত মই ডাইৰেক্ট কৈছো কুসি তাইতো কি কৈছিলি কৈছে মই একো কোৱা নাই বোলে, একেই দৌৰিছে। এনেকুৱা এপাত থাপৰ দিছো এনেকুৱা এপাত থাপৰ দিছো সি তাৰ পিছত চুলি কেইটা দুই এনেকুৱা বুলি কৈছো। তাৰ পিছতে থাকিলে, মাকেও খঙত দিলে পিটন ধৰি লৈ। এতিয়া কানি হেকুতিয়াই হেকুতিয়াই পুৰা কান্দিছে।
উৎপাতবোৰ কৰে সৰু ল'ৰা-ছোৱালীয়ে উৎপাত কৰিলে আৰু
উম অ সেইটো সৰু পোৱালি আৰু হয় দিয়া। মোৰতো এতিয়া বাটো শান্ত শিষ্ট লৰাটো কিন্তু বহুত শান্ত মিছা নকওঁ। ইমান অত্যাচাৰ নহয় কিন্তু দেখি মানে অ ধুনীয়াকে যদি বহাই থওঁ বহি থাকিব মোবাইল চবাইল চোৱা ইমান প্ৰব্লেম নাই। কিন্তু মই তাকে ভাবো মোৰ পোৱালিটোতো সেইটো অত্যাচাৰ হব বাপৰে মোক কেনেকে হেন্দেল কৰিম মই এতিয়াই ভাবো।
এ আজিকালি ল'ৰা ছোৱালী উৎপাত কৰে আৰু চবেই কৰে সৰু থাকোতে।
অ
কিছুমানে আকৌ বৰ আমনি কৰে নহয়।
এই মানে অকৰাটো মই বেয়া পাওঁ, এনে চব ঠিক পাওঁ। কিছুমান ল'ৰা ছোৱালী মানুহৰ আগত যে অকৰামী কয় ন এ মোক এইটো লাগিব
অ সেইটো হয় আমাৰ ঘৰৰ ওচৰতো এটা আছে মানে। এ ফ্ৰিজত সেইদিনাখন আহিছিলে আৰু আমাৰ ঘৰত। এনেকে আমাৰ মানে কি হয় এই ৰিয়েল জুচ ডাঙৰ ডাঙৰ সেইবোৰ আমাৰ মানে খাই পেলাই পেলাই দিয়া আচলতে পেলাই দিয়া হোৱা নাই আৰু কেইাটাও এনেকে গোট খাই আছিলে মানে আৰু কোনোবা এটা ত অলপমান আছিলে একেবাৰে অকণমান সেয়া আৰু মানুহক দিব পৰা অৱস্থাত নাই তাৰমানে। বাকী কেইটা খাই পেলাই খালী লৈছে পেলাই দিয়া নাই। তাৰ পিছত সি পাকঘৰলে সোমাই আহিছিলে সৰু ল'ৰানো কি আৰু। চাহ বনাই আছিলে মায়ে তাৰপিছত এই ফ্ৰিজ অ, ফ্ৰিজটো খোলোতে দেখিলে নহয় সেইকেইটা। পটলকেইটা তাৰ পিছত এতিয়া জুচ খাবলৈ লাগে কৰ'বাত দিয়ে জুচ একদম বাগৰি দিছে মানে ফ্লৰত।
লাগিবই।
লাগে তাৰমানে আনি দিবই লাগে এনেকুৱা উৎপাত কৰিছে। আমাৰ মায়ে আকৌ কি কৰিলে অকণমান জুত আহে তাৰে আছিলে যে এটা অকমান এই সেয়া মানে দিব পৰা অৱস্থাত নাই। সেইখিনি ঢালি পানী মিক্স কৰি চেনি গুলি পেলাই তাক মানে শান্ত কৰিছে এনেকুৱা অৱস্থা। ইমানেই শনি লৰা। আৰু মই কিছুমান আহ মাৰিব মন যায় সেনেকুৱা আৰু নকৰিবি বুলি ক'লে যে সেইটো কামকে কৰে
এ মই পিটো মই চবকে পিটো আমাৰ এই এৰিয়াটো চব পোৱালী বিলাকে মোক ভয় খায়। মোক এতিয়া সিহঁতি উম, গোটেই আমাৰ ফেমিলি মানুহ ভয় খাই আছে যে মোৰ বাচ্ছাটো কি হব গটি মোৰ হাতত।
অ, আমাৰ ইয়াতো আছে অ, কৰা বুলি কছুমান কৰে নকৰিবি বুলি ক'লে কথা নুশুনে নুচোবা বুলি কলে মানে সেইটোকে বাৰে-বাৰে চুৱে আৰু সেইটোকে ল'ব লাগে আকৌ।
লিবোৰক ভাত কেনেকে খোৱা জানা অঐ জলদি ভা খা - জলদি ভা খা। মামু আহি যাব এতিয়া মামু পেহী আহি যাব এতিয়া মাইব এতিয়া সি ভয়তে খায়ো দিয়ে। মোৰ ভাগিনটোকো মোৰ কথা ক'লেই ভয়স মানে চব এ খিনিত মানে চাৰিটা পলি আছে আমাৰ ফেমিলিৰ। একে লগে একে সময় নে তিনিমাহ ডাঙৰ সময় এনেকুৱা চবে মোলে বহুত য় খায় এতিয়া গোটেই মানে ডাঙৰ মানুহ খিনিও এটা ভয়তে আছে যে মোৰ বাচ্ছাটো কি গতি হ'ব। যে মোৰ নিচিনাজনী মাকৰ হিটলাৰ মানে সন্তান হব ন। সিহেতি ভয় খাই আছে যে মই কি মাৰি কৰি পেলাম বোলে খঙতে - খঙটো বহুত বেছি ন মই উম, কিনে ভয় খাই।
এ নাই নিজৰ-নিজৰ প্ৰতি বেলেগ এটা মম থাকে ন।
নাই নাজানো হলেহে গম পাম দেই এইটো মই গেৰেণ্টি দিব নোৱাৰো কিন্তু। নাই মই দি দিয়া মানুহ উপায় নাই। হলে গম পাম বাৰু কি হয়।
অ',
মইতো এতিয়াই কৈ থাকো। বোলো পোৱালি এতিয়া শুনি ল বোলো ৰাতিও যদি মোক বোলো শুবলৈ শান্তি নিদিলে কেঁচা পিটন দিম বোলো। ৰাতি বোলে শুবি।
কৰে কিছুমান আছে বহুত ভাল ল'ৰা ছোৱালীও আছে ঠাণ্ডা কথা শুনে। কিছুমানে আৰু এটা বস্তুকে দেখাই থাকে যে গাড়ী - গাড়ী চোৱা - চোৱা এনেকে সেইবোৰো ভাল নালাগে অ,
নিবাচোন তুমি বৰবাদ হৈ যাবা উম, বৰবাদ হৈ যাবা আমাৰ ভাগিনটোৰ লগত যদি শ্বপিং মলত যাও। আহ, মানে এনেকে মাক মই এনেকে যদি আমি কেইটা যাওঁ তেতিয়া মাকে মোৰ হাতত দিব তাক। মানে জানে মাকৰ হাতত সি হেন্দেলত নাথাকে। থাকে মোৰ হাতত ধুনীয়াকে নিম সে তুমি কৈছো ন জেণ্টলমেন। ধুনীয়াকে যাব গৈ পেলাই একদম মই সি যদি কয় মামু মাহি মোক এই খেলনা বস্তু অকণ চাব মন গৈছে। মই বোলো চাবি হে কিন্তু আকৌ ল'ম বুলি কবি নেকি এনেকুৱা দমত কও সি কই নকও একদম নকও। সেনেকে কব উম, নুখোজে কিন্তু দে সি মোক বহুত ভয় খায়।
অ, মোৰ আকৌ ইমান মানে এনেকে ল'ৰা ছোৱালীক এ দম ম দিয়া মেলা নহয় মৰমে কৰো বাৰু একো মাত নেমাতো যে সেইকাৰণে মোৰ বৰ চল পায় তাহাতি।
উম, মানে চলটো একচুৱেলি দিব নালাগে মোকো ভাল পায় চবে ভাল পায়। কোনোবা যদি মাৰে ম ওচৰলৈকে দৰি আহে ভয়তে কিন্তু মোক বহুত ভয় খায়।
মোৰ অ, মই সেইটোয়ে কৈছো মানে মোলে আৰু ভয় নাখায়। ক'ত নো ভয় খাব মই ইমান হেৰি আৰু ইমান পোৱাও নাই সৰু ল'ৰা ছ এ মই ইমান নামাতো আৰু মই বেয়া পাও আচলতে কথা কথা নুশুনিলে মানে এনে ওপৰেওৰে মৰম কৰো আৰু।
আৰু চাবাচোন মানে এতিয়া চোৱা ফেমিলিৰ কাৰণে এতিয়া মই দুপাত এপাত লগাই দিব পাৰিম মানে শাসন অকণ কৰিব পাৰিম। কাৰণ মোৰ ভতিজা মোৰ ভাগিন কি কিছুমান বাহিৰা মানুহৰ ল'ৰা ছোৱালী বিলাক চাবাচোন এনেকুৱা অভদ্ৰ থাকে মাকো একো ক ক নোৱাৰিব তুমি আহি পাই তোমাৰ একো ন কয় এনেকুৱা মানে আমাৰ অকণমান দূৰৰ ফেমিলি আৰু মানে অক ৰেচপেক্টবল টাইপ। তেতিয়া মানে একো কৰিব নোৱাৰা হৈ যায় ন এনে ফুৰিব আহিছে। ছোৱালী জনীয়ে আহি মোৰ ডাইৰেক্ট চাৰ্জাৰ খুলিছে আৰু মাথা খুলি পেলাই ঘুৰাই আছে মই দেখি পেলাই মানে মই কৈছো মোৰ মাথাো চক্কৰ খাই গৈছো। তাৰ পিছত বহি লৈছে বহি ফালিছে ডাইৰেক্ট মানে কৈছো ন আৰু যত নেকি সেইজনী চাৰি পাচ বছৰে আছ ছোৱালী মাকে পিনে তাইক কৈছে অ, মাকে খালি এটাই কৈছে অ, মা নকৰিবা তুমি আকৌ আহিবলৈ মন আছে নে নাই মামাহতৰ ঘৰত এনেকেহে খালি কৈছে। বেলেগ একো কোৱা নাই মই বোলো এনেকুৱা পেৰেণ্টিং মোৰ ল'ৰা-ছোৱালী হব লাগিছিল এনেকুৱা চৰ দিলো হয় মানুহৰ আগত তাই নেক্সত টাইম কেতিয়াও এইটো কাম নকৰিলে হয়।
মানে সৰু ল'ৰা-ছোৱালীক মাৰিব নালাগেও বাৰু।
নালাগে গম পাইছো, কিন্তু আমি যেনেকুৱা পিটন খাছো ন সেইটো হিচাপত চোন আমি ভালে হৈছো।
দিছিলে বাৰু।
আমাৰ মাহঁতে কেনেকুৱা পিটন দিয়ে ন, আজিকালি এইটো মাৰাটো যে কয় যে মাৰিব নালাগে কিন্তু নহয় এই মোৰ হিচাপত মাকৰ অধিকাৰ আছে মাৰিবলে।
আছে মাৰিবলে কিন্তু আজিকালি ল'ৰা-ছোৱালীয়ে মনত ৰাখে আকৌ। আজিকালি অলপ বেছি হৈ গ'ল আৰু তাহাতিও মানে প্ৰতিশোধ বোলা বস্তুটো চিনি- পোৱা হৈছে তাহাঁতিও মনত ৰাখে জানা আৰু অ তাহাঁতি প্ৰতিশোধ লয়। আজিকালি তুমি ল'ৰা-ছোৱালীক একো ক'ব নোৱাৰা।
কৰিব নোৱাৰাই মানে ঘৰ এৰি যাম কৰি দিম এই বোৰহে মুখত আহিব আৰু বেয়া বেয়া কথা। হয় হয়, সেটো বাৰু আমাৰ ভাগিনটোক মাকে মাকে যদি মাৰে ডাইৰেক্ট ৰাতিপুৱা মাকক চাই থাকিব মাক বোলে বাথ থৰুমত গৈছে, ডাইৰেক্ট মোবাইল ল'ব একদম লগ খুলিব, পাছৱৰ্ড খুলি বাপেকক ফোনত পাপা মায়ে মোক মা মাৰিছে জান বুলি
আৰু আজিকালি এনেকুৱা হৈ গ'ল মানে শিক্ষকবোৰেও টো ছাত্ৰক কেতিয়াও মাৰিব নোৱাৰি দেখিছানে আজিকালি অ ডাইৰেক্ট মানে ঘৰৰ মানুহেও কেচ দি দিয়ে।
সেইটো বেয়া হৈ গৈছে বহুত, আগতে মানে কয় ন এছ ছাৰিৰ আগতহে শিক্ষা। আমি
অ এচাৰিৰ আগত বিদ্যা বুলি কয়। আজিকালি মৰামৰি দিন নাই আৰু এতিয়া, কেচে হৈ যায় চিধা। পৰিয়ালৰ মানুহবোৰেও অলপ ইমানো হা মৰমতে ডাঙৰ কৰে যে, আচলতে এটা এটা ল'ৰা-ছোৱালী দুটা, এটা, দুটা ল'ৰা-ছোৱালী যে সেইকাৰণে আৰু আলাসৰ চব।
তাকেইটো। অ শুনাচোন, মোক মায়ে মাতি আছে, মই এপাক আহি আছোঁ। মই ফোন কৰি আছো ৰ'বাচোন দেই। উম ঠিক আছে।